হেল্লৌ!
হেল্লৌ!
শুনিছা নাই?
শুনিছোঁ শুনিছোঁ।
এই বহুত বহুত দিন বো খবৰ খাতি নাই কি হ'ল বোলো ইয়া বোলো কিবা বেমাৰ চেমাৰ হ'ল নেকি?
নাই খবৰ খাতিৰ মানে হেৰি মোৰ মানে উপাৰ্জনটোৰ ওৰত অকমান সন্দেহ হৈছিলে যে।
অঁ আচ্ছা।
সেইটো কাৰণে মানে অকণমান তোৰ বিৰতি এটা লৈ লৈছিলোঁ আৰু সৰু বাণিজ্যিক বিৰ বাণিজ্যিক নহয় আৰু সৰু- এনেই একো লাভ নাইকিয়া বিৰতি এটা।
হেৰি নহয় তোৰ তই বোলে কিবা পৰীক্ষা দিবলৈ গৈছে বুলি শুনিছিলোঁ কিবা কেনেকুৱা হ'ল পৰীক্ষা?
পৰীক্ষাটোৰ মোটামুটি ভালেই হৈছে আৰু ইমান বিশেষ টান হোৱা নাই আৰু। টান নহয় মানে পৰীক্ষাটো। মই শুনিছ নাই?
অঁ!
মই ভাবিছোঁ মানে এইটো পৰীক্ষাত- তয়ো দে এইটো পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে তোৰ উচ্চ একেবাৰে শিক্ষাটো হৈছে ধৰ- হায়াৰ ছেকেডৰী পাছ মই ভাবিছোঁ তয়ো দি দিয়া নেকি? এইবছটো সময় নায়েই অহা বছৰলৈ তয়ো অঁ।
অঁ হয়ঁ মানে মই দিম বুলি ভাবিছিলোঁ তাৰপিছত- কি হ'ল মানে মই অকণ ঠকন খালো বুলিয় কব লাগিব মে তেতিয়া ধৰ ইমান এই বিষয়ে জ্ঞান নাছিল যে। সেইকাৰণে মই মানে মই ভাবিছিলোঁ - কি হায়াৰ ছেকেণ্ডেৰী দি পেলাই দিম দিব লাগিছিলে মানে মোৰ মতে কিন্তু কি হ'ল মই পটককে- বি এ লৈ গুচি গ'লোঁ বি এ পঢ়ি দিলোঁ এতিয়া মানে কি হ'ল চাৰি বছৰততো পাছ বি এটো পঢ়িবই লাগিব।
অঁ!
পঢ়াৰ পিছতো আজৰি মেলি হৈ তাৰপিছতহে দিএ লেতটো কিতাপ কৰিব লাগিব। এতিয়াটো যদি বি এড যদি চাৰি বছৰ মই কৰি দিওঁ তেতিয়াহ'লে মই ডি এডত তাতকৈ বি এড কৰাই ভাল।
অ
কাৰণ হায়াৰ ছেকেডৰী দি পেলাইহে বি এ ডি এ বি এল এড কৰিলে বেছি ভাল মানে সময়টো তোৰ কমি গ'ল বা হেৰিটো হ'ল কিন্তু এতিয়া বি এ পঢ়ি পেলাই ডি এল এড কৰালৈ একো লাভ নহ'ব ন কাৰণ এতিয়া স্নাতকৰ এজন হেৰিয়ে ডি এ লেট কৰাতো হেৰিয়ে নহয় মানে হিচাপত সেইটো কাৰণে মই মানে ডি এডতকও বেছিকে ড বি এড কৰিম বুলিহে ভাবি আছো মানে।
অ মই তোক এতিয়া এনে কথাটো তোৰ প্ৰকৃত কথাটো মই তোক বুজাই দিওঁ দেই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা
অ
হেল্ল'
অ শুনি আছো কৈ যা
শুনিছাই মই মানে তোক এইখিনি অভিজ্ঞতাৰ ফালৰ পৰাহে কব গৈছো তোৰ বি এডৰ যোনটো পৰীক্ষা হয় সেই পৰীক্ষাটো মানে বহুত উচ্চ খাপৰ এটা পৰীক্ষা হয়। সেইটো তই যদি বহুত অকণমান পিপিয়েচন কৰ বা বহুত কম পিপিয়েচণ কৰ সেইটোত তই উত্তীৰ্ণ হোৱাটো মানে বহুত এটা কঠিন কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ যাব লাগিব।
অ
সেইটো কাৰণে মই মোৰ যদি তই মোক শোধ বা মই কি কৰিলে উচিত হয় বুলি মই তেতিয়াতোক এইটো কথাই ক'ম যে তই পৰৱৰ্তী পৰ্যায়ত ডি এল এডৰ পৰীক্ষাটো দে আৰু বি এডৰো এতিয়া বি এডৰ এতিয়ালৈকে যিমানখিনি পঢ়িলি সিমানতে যদি আজিকালি যিহেতু এন ই পি আণ্ডাৰত তই জানই এই এ বি চি চি আই ডি উলিয়াইছে একাডেমিক ক্ৰেডিট একাডেমিক ক্ৰেডিটৰ একাডেমিক ক্ৰেডিট স্ক'ৰটো য'ত সংগ্ৰহ হয় সেই সেই কথাটোৰ অৰ্থ হ'ল যে তই যদি সিমানতে তোৰ পঢ়াটো সামৰণি কৰি দিয় তেতিয়া পৰৱৰ্তী পৰ্যায়ত যদি তই ডিষ্টেঞ্চতো পঢ়ো বুলি ভাব তেতিয়াহলে তই যদি এতিয়ালৈকে ডেট দুটা চেমিষ্টাৰ পঢ়িলি সেই ডিষ্টেঞ্চত কৰিলেও দুটা চেমিষ্টাৰ পিছৰ পৰা কৰিলেই হ'ব মানে বুজি পাইছ তই যদি সেইটো কাৰণে মই মোক ক'বলৈ গ'লে তই যদি ডি এল এডটো কৰি থ আৰু এবছৰৰ পিছত ডি এল এড কৰি সম্পূৰ্ণ হোৱাৰ পিছত যদি তই বি এ টো ডিষ্টেন্ঞ্চত কৰি থাকো বুলি ভাব তই সেইটো লগতে কৰি থাকিব পাৰিবি
অ সেইটোৱে মোৰ সেইটোৱে হ'ল মই ভুল কৰিলোঁ মানে সেইটো কৰিব লাগিছিলে মই
অ বাকী সেয়য়াই আৰু দেশৰ পৰিস্থিতি এনেকুৱা মানে নিবনুৱা সমস্যা দিনক পিনে ইমান বৃদ্ধি পাইছে মানুহেনো কি কৰিব এতিয়া যি পাইছে আৰু তাতে তোৰ পুৰাইছে দিছে।
উম
হেল্ল' হেল্ল'